অ
অ'।
হেল্ল'?
হেল্ল?
অ', শুনিছেনে নাই?
অ', শুনিছোঁ, কি কৰি আছা?
অ', মোবাইল চাই আছোঁ।
অ', কিবা ফ্রী আছে নেকি‌?
অ', ফ্ৰ হয়, ফ্ৰেয়ে থাকি আছোঁ মই এতিয়া।
কিবা ফুৰিব যাওঁ নেকি?
কেতিয়া?
দেওবাৰ দিনত।
উ
হ'লেও কিবা আমাৰ, মইতো হোষ্টেলতে থাকোঁ। তেনে অ', ডেইলীটো আমি আউটিং নাই, তো এইটো কাৰণে আহ, নেক্সট চানডেটো নোৱাৰিব চাগে। এইটোৰ চানডেটো, অ', আহা চানডেটো যাব নোৱাৰিব চাগে।
মানে মেমক সুধিলে যাব নিদিব নেকি?
এইটো ক'ব নোৱাৰোঁ দেই, কি ক'ব তাই।
কিবা ভাবি আছিলোঁ, চব লগৰ জনী একেলগে ফুৰিব যাও নেকি বুলি‌।
অ'। একবাৰ সুধি ল'ম মই, মই পিছত আৰু পাৰ্মিশ্যন পালে মই কম।
উম, কিবা এতিয়া বহুত গৰমো হয় ন' এইকাৰণে কিবা কপিলী ৰিভাৰটো
উম
যাব ভাল হ'ব নেকি? তাতে গ'লে। ঠাণ্ডা
অ' হ'ব মই কম মেমত কম কি আমাৰ লগৰ চব যাব, এইটো কাৰণে ময়ো যাম বুলি ক'ম।
কেইজন যাম? গ'লে কেইজন যাম? হেল্ল'
তোমাৰফালে কোন কোন আছে?
আ দুইজন তিনজন চাৰিজন মানহে যাব চাগে আৰু বাকীখিনি সেইটো সোদা নাই, যাব নে নাই সুদিব লাগিব।
উম, তেনে মই ইয়াৰ পৰা আৰু এক লৈ উম ছয়টা যাম আমাৰ।
অ', কিবা তাতে বনাই খাম না নাই চব ইয়াৰ পৰা লৈ যাম?
তাতে বনালে ভাল হ'ব চাগে ন'?
আৰু আ গাহৰিটো চব খাই নে নাখাই?
খাই, ইয়াত আমাৰ মোৰ দোষ্টটো খায়। মোৰ লগৰীয়াতো খাই তাই।
হ'লেও গাহৰি লৈ যাম আৰু বাকীখিনি কল্ড ড্ৰিংক অকণমান লৈ যাম, চিপছ লৈ যাম, চিপছ লৈ কিনি চিনজো বনাম, আৰু গাহৰি লগত কি দিলে ভাল হ'ব?
কেইবাটাও হ'ব চাগে।
লাই
উম।
অহ, হ
লাই নহ'লে, এইটো কিবা
কি কয় এইটো নাম পাহৰিলে মই
অ' হ'ব দে পাছত ডিচকাচ কৰি লম, চব গোটেইখিনি, এক একেলগে কি কি দিম, কি নিদিম।
কনফাৰেন্সেত কথা পাতিম একেলগে।
উম আৰু তোমাৰ এইটো ভনীটো মেট্ৰিক দিছে ন'?
অ দিছে এতিয়া কলেজ গৈ আছে।
ক'ত গৈছে?
আৰু হেল্ল'
অ।
অ তোমাৰ ভাইটিতো এতিয়া কি কৰে?
এতিয়া কাম কৰি আছে তাই।
ক'ত?
দিমাপুৰত।
দিমাপুৰত, কেতিয়াৰ পৰা কাম কৰি আছে তাতে?
এক মাহ এক মাহে হ'ল।
হেল্ল'
হেল্ল'
অ শুনিছা?
অ এক মাহ এক মাহ হৈছে।
একমাহ হৈছে ইচ্ কি কাম কৰে?
এইটো কিবা কাৰেণ্টত শুনিছানে না?
অ এতিয়াহে শুনিছো।
অ এইটো কাৰেণৰ কিবা লাইট চাইট এইটো ফিটিং কৰে তাতে কৰে তাই।
উ কিমান পায় মাহৰ?
মাহৰ নহয়, দিনত পাঁচশ পায়।
পাঁচ হাজাৰ।
নহয় পাঁচশ, পাঁচশ।
কিমান কৈছিলে?
পাঁচশ, পাঁচশ।
অনলি পাঁচশ মা'হ এক মাহ।
নহয় দিনত দিনত।
দিনত পাঁচশ। আ তাতে চুলি যাব, একমাহৰ ত্ৰিশ দিন মান থাকি দিনৰ পাচ পাঁচশ পাঁচশ পালে।
ভালে আছে।
নও।
দিনত পাঁচশ পালে
উম। আৰু উম মা এতিয়া ক'ত আছে?
এ অ বকলিয়াঘাটত আছে কাম কৰি আছে, তাই।
অ অহা নাই নেকি?
যোৱা সপ্তাহে ঘৰত গৈছিলে বোলে ক'লেও এতিয়া, আৰু ৰিটাৰ্ণ গ'লে তাই, কামত।
অঁ, আৰু কোন দিনত আহিব?
উম, জুলাই মাহত আহিব।
উম।
জু -জুলাই মাহত ছামাৰ ভেকেশ্যন দিয়ে ন, তাত আহিব।
কেতিয়া ভেকেশ্যন দিব?
এতিয়াতো ক'ব নোৱাৰো কিমান টাইমত পৰাই দে ইয়াতো! আমি কব নোৱাৰো, এইটো নাজানে।
ভেকেশ্যচন দিলে মোকো কবি দে একেলগে ঘৰ যাম।
অঁ, অঁ, হ'ব।
উম। আৰু দেউতাটো ভাল হল নে?
হেল্ল।
হেল্ল', অঁ।
এই কিবা কিবা নেটৱৰ্কটো ভাল নাই এইটো কাৰণে- মাজে মাজে শুনি পোৱা নাই মই এইটো কাৰণে।
জানা নাই?
অঁ, এতিয়া শুনিছে।
উম, কিবা দেউতাতো এতিয়া কি কৰে?
হাজিৰাই কৰে।
ঘৰতে থাকে।
অঁ, ঘৰতে আছে ঘৰতে।
ন!
হম?
ঘৰতে থাকে?
অঁ, অঁ, ঘৰতে আছে।
আৰু কেইজন থাকে এতিয়া ঘৰত, কোন কোন আছে?
এতিয়াতো তিনিজনেই আছে ঘৰতে।
কোন, কোন?
ভাইটি আৰু মই, বাইদেউ - আছে আৰু দেউতা আছে।
অঁ। কিবা বাটো পৰি আছে?
নাই। ঘৰত কাম কৰি আছে তাই, একো কৰা নাই।
কি ড্ৰপ আউট কৰিলে নেকি?
অঁ। মেট্ৰিক দিলে, হ'লেও মেট্ৰিক ফেইল কৰিলে তাৰপিছত যোৱা নাই তাই।
উম। তাৰ পাছত মানে এৰি এক্সাম-
উম হো দিয়া নাই, লাজ লাগে বোলে দিবলে।
কিহৰ কাৰণে দিয়া নাই?
লাজ লাগে লা- লাগে বোলে তেনে দিয়া নাই তাই সেইটো কাৰণে।
কিহৰ কাৰণে লাজ লাগে বা?
এইটো মইয়ো গম নাপাওঁ কি -
দিলে ভাল আৰু। বি এ এক্সাম দি কিনে এক্সাম পাছ হ'লে আৰু ভাল আছিলে।
উম। কলেও এতিয়াতো নাযাবা কলেও নাযায় তাই।
উম।
এতিয়াতো ঘৰত কাম চাম চ'ব তাইয়ে কৰে।
আৰু বাকী খবৰটো ভাল ন।
উম, ভালেই আছে।
ঘৰত মন নকৰে নেকি, ঘৰত যাবৰ কাৰণে।
মনটো আছে হ'লেও ইয়াৰ পৰা নিদিয়ে, যাব নিদিয়ে ইয়াৰ পৰা।
কিবা লিভ খুজিলে লিভ নিদিয়ে এনেকে।
কিবা কাম আছে যদি ঘৰৰ পৰা ক'ল কৰিব লাগে।
হে তাই পেৰেন্টচ প্ৰিন্সিপালক ক'ল কৰিয়ে যাব দিয়ে।
এনেতো যাব নিদিয়ে।
উম। এনেতো ভাল নহ'লে যে বেলেগ বেলেগ ইষ্টাইলো কৰি থাকিব।
উম। এই ভালটো আছে, হ'লেও কিবা ঘৰত যাব মন হ'লেও অ' যাব নিদিয়ে।
অ' এতিয়াই গুছি যাম। যাব মন যোৱা টাইমত যাব নিদিলে বহুত বেয়া লাগে ন।
এতিয়াতো আৰু দেৰ মাহ আহ দেৰ বছৰে আছে।
অ' বেছিদিন নাই আৰু যাব পাবয়ে। আৰু মাজে মাজে ভেকেশচন টো দিয়ে ন।
চামাৰ ভেকেশ্যন দিয়ে আৰু উইণ্টাৰ ভেকেশ্যন নিউ ইয়েৰ একেলগে দিয়ে।
উম, কেই কেইদিন কেইদিন দিয়ে।
অ' বিচি বিচি দহ দিনে দিয়ে।
অ' দশ দিন। আৰাম ঘৰত থাকিব দহ দিনৰ বিচিয়ে আছে।
হ'লেও ইয়াৰ পৰা অ' ক'বৰ
অ' অ'
উম, উম।
হেল্ল' কাক কাক কৰিবিচোন এই
উম, সময়টো কিবা মোৰ মোবাইলতটো ভাল নহয়।
ও কাক ক'ৰ গৈ বুলি ভাবিছিলোঁ। গা ধুই খোৱা নাই, আৰু সি ক'ল কৰি আছে মোক